যি আমাৰ মূল বিষয়টো হ'ল বৈজ্ঞানিক গৱেষণা আৰু ইয়াৰ গুৰুত্ব। আই ইয়াৰ গুৰু ম-মই ইয়াতে আৰম্ভ কৰিবলৈ বিচাৰিছো যে বৈজ্ঞানিক গৱেষণা হৈছে জ্ঞান আহৰণ নতুন তথ্য। উদঘাটন আৰু সমস্যাৰ সমাধান বিচাৰি উলিওৱাৰ এক সূক্ষ্ম গতি গঠিত প্ৰক্ৰিয়া। আধুনিক সভৰ উন্নতিৰ পিছত বৈজ্ঞানিক গৱেষণাৰ অৱদান অতি গুৰুত্বপূৰ্ণ। চিকিৎসা বিজ্ঞান, প্ৰযুক্তি কৃষি, মহাকাশ, যোগাযোগ আৰু শিল প্ৰায় সকলো ক্ষেত্ৰতেই গৱেষণাৰ ফলত নতুন নতুন উন্নতি সাধন হৈছে, মই ভাবো যে গৱেষণা অবিহনে সমাজৰ উন্নয়ন সম্ভৱ নহয়। মানুহে যুগে যুগে বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ আৰু জীৱন অধিক সহজ আৰু উন্নত কৰিবলৈ গৱেষণা কৰি আহিছে। তুমি এইটো লৈ কি কবা?
হয় তুমি অতি সুন্দৰকৈ বিষয়টো আৰম্ভ কৰিলা মই তোমাৰ কথাৰ ভিতৰত সম্পূৰ্ণ সহমত প্ৰকাশ কৰো। বৈজ্ঞানিক গৱেষণাই মানুহৰ চিন্তাধাৰাক এ যুক্তিসংগতা আৰু বিজ্ঞান মনস্ক কৰি তোলে। আগতে বহু মানুহে বিভিন্ন বি বিষয় অন্ধবিশ্বাস বা কুসস্কাৰৰ ভিত্তিত বিশ্বাস কৰিছিল। কিন্তু গৱেষণাৰ ফলত সত্যতা পৰীক্ষা কৰি যুক্তিৰ ভিত্তিত সিদ্ধান্ত লোৱা আৰম্ভ হৈছে, উদাহৰণস্বৰূপে চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ ফলত বহু ভয়ংকৰ ৰোগৰ চিকিৎসা আৰু প্ৰতি এ সেধক থাপন কৰা হৈছে, ইয়াৰ ফলত লাখ লাখ মানুহৰ জীৱন ৰক্ষা পাইছে। গতিকে তুমি এই বিষয়ত কি কব বিচাৰিছা?
হয় তুমি ভালকে বিষয়টো কলা মই ইয়াতে ক'বলৈ বিচাৰিছো যে চিকিৎসা বিজ্ঞান ক্ষেত্ৰত গৱেষণাৰ ভূমিকা অতি কে অসাধাৰণ। গত আগতে বহু ৰোগক তোমাৰ মৃ ুৰ খণ্ডৰ সমান বুলি ধৰা হৈছিল কিন্তু বৰ্তমান সময়ত উন্নত গৱেষণাৰ ফলত। বহু ৰোগৰ সফল চিকিৎসা সম্ভৱ হৈছে। ভেকচিন আধুনিক ঔষধ অ প্ৰচাৰ, কতি আৰু চিকিৎসা যন্ত্ৰ পাতি। এই সকলোবোৰ গৱেষণাৰ ফল। বিশেষকৈ কভিড নাইণ্টিন মহামাৰীৰ সময়ত বিজ্ঞানীসকলে অতি- কম সময়ৰ ভিতৰতে ভেকচিন উদ্ভাৱন কৰি- সমগ্ৰ বিশ্বক সহায় কৰিছিল। ইয়াৰ ফলত গৱেষণাৰ প্ৰকৃত মূল্যৰ অধিক- স্পষ্টকৈ দেখিবলৈ পৰা গৈছে আৰু তুমি এতিয়া কি কবা।
হয় তুমি ঠিক কৈছা। ইয়াৰ লগতে এ কৃষি ক্ষেত্ৰতো বৈজ্ঞানিক গৱেষণাৰ ভূমিকা- অতি গুৰুত্বপূৰ্ণ। উন্নত বীজ আহ শেচ ব্যৱস্থাৰ - সাৰ আৰু আধুনিক কৃষি প্ৰযুক্তিৰ গৱেষণাৰ ফলত, খাদ্যয় উৎপাদন বহু গুণে বৃদ্ধি পাইছে আমি দেখিবলৈ পাই আছোঁ। আগতে বহুত দেশ খাদ্য সংকটত ভুগিছিল। কিন্তু, গৱেষণাৰ ফলত- কৃষি ক্ষেত্ৰত এ অধিক উন্নত আৰু ফলপ্ৰসূ হৈ উঠিছে। মই ভাবো যে জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে, আহ', খাদ্য উৎপাদন বৃদ্ধিৰ বাবে- গৱেষণাৰ ভূমিকা আৰু অধিক বৃদ্ধি পাব। সেইবাবে গৱেষণাক লৈ কেনে চৰকাৰে- বহুত ভাবিব লাগে। আৰু সাধাৰণ জনতাও চাব লাগে, যে এই গৱেষণাৰ ক্ষেত্ৰত- তেওঁলোকে কেনেদৰে উন্নতি কৰিব পাৰে। আৰু নিজৰ কাম বোৰ আৰু সহজে কৰি লৈ যাব পাৰে। তুমি এই বিষয়ে কি মতামত আগবঢ়াবা।
হয় মই ভাবোঁ যে প্ৰযুক্তিৰ ক্ষেত্ৰত গৱেষণাৰ অৱদান- আটাইতকৈ বেছি বৃক্ষমান। কম্পিউটাৰ মোবাইল- ফোন ইণ্টাৰনেট- ক্ৰিম বুদ্ধিমত্তা আৰু প্ৰৱৰ্তিক- বিশ্বৰ দৰে আধুনিক প্ৰযুক্তিৰ গৱেষণাৰ ফলতেই সৃষ্টি হৈছে। এইবোৰে মানুহৰ জীৱন অধিক সহজ দ্ৰুত- আৰু আধুনিক কৰি তুলিছে। আগতে যিবোৰ কাম কৰিবলৈ বহু সময় লাগিছিলে - এতিয়া সেইবোৰ কামেই মুহ্ততে সম্পন্ন কৰিবলৈ পৰা যায়। সেয়ে প্ৰযুক্তিৰ উন্নয়নৰ মূল ভিত্তিত হৈছে তোমাৰ গৱেষণা। সেইকাৰণে তুমি জানি কৰা যে- মানুহক সকলোৱে গৱেষণা আৰু গভাৰ মেনটত তোমাৰ গৱেষণাৰ- প্ৰতি ইচ্ছুক হবলৈ লাগে। তেন্তে সেইয়া আৰু আধুনিকতাৰ আমাৰ ভাৰতত আগবঢ়িবলৈ বাঢ়িব হয়। তুমি কি বুলি ভাবা?
হয় তোমাৰ কথাবোৰ একদম সঠিক মই তোমাৰ লগত সময় আগবঢ়াইছোঁ। আৰু মহাকাশ গৱেষণা আধুনিক বিজ্ঞানৰ এক অতি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত- তাইক মহাাসনত মহাকাশখনত আমাৰ কি কি- বস্তু আছে আমি কি কি দেখা পাইছো সকলোবোৰ আমাৰ বাবে অতি দৰকাৰী।
চন্দ, মংগল আৰু মহাকাশৰ বিষয়ে- জ্ঞান আহৰণ কৰিবলৈ বিভিন্ন দেশৰ বিজ্ঞানীসকলে বহু গৱেষণা কৰি আছে। উপগ্ৰহৰ সহায়ত আহ যোগাযোগ, বতৰ, পূৰ্বাভাস আৰু, আ নেভিগেশ্বন, ব্যৱস্থা উন্নত হৈছে। মই ভাবো যে মহাকাশ গৱেষণাই ভৱিষ্যতে মানৱ সভ্যতাৰ- নতুন নতুন স সম্ভাৱনাৰ সৃষ্টি কৰিব তুমি এই বিষয়ে কি ক'ব বিচাৰিছা।
অ তুমি ঠিকেই কৈছা কিন্তু তোমাৰ ভাবো যে গৱেষণাৰ বাবে। ধৈৰ্য্য পৰিশ্ৰম আৰু অধ্যতব্যাস। অতি প্ৰয়োজনীয়। কাৰণ কাৰণ কোনো গৱেষণাই একে দিনত সফল নহয়। কিন্তু বহু সময়ত বি বিজ্ঞানীসকলে। বছৰ বছৰ ধৰি। পৰিশ্ৰম কৰাৰ পিছত সফলতা লাভ কৰে বহু বিখ্যাত বি। বিজ্ঞানীয়ে নিজৰ জীৱনৰত। অধিকাংশ সময় গৱেষণাৰ বাবে উৎসৰ্গ কৰিছিলে। সেয়ে গৱেষণা ক্ষেত্ৰত আগবাঢ়িবলৈ গভীৰ আগ্ৰহ আৰু অধ্যাপক। ফাশ্চৰ প্ৰয়োজনীতা লাগে বুলি মই ভাবো তুমি কি ভাবা?
হয় তোমাৰ কথাবোৰ একদম সঠিক তুমি যেনেদৰে কৈছা। যে গৱেষণাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ গভীৰ আগ্ৰহ আৰু অভ্যা অধ্যাৱসায়ৰ প্ৰয়োজন। কাৰণ চাওঁক অধ্যাৱসায় যদি নাথাকে তেনেহলে গৱেষণাটো কৰিবলৈ নোৱাৰিব আৰু ইয়াৰ বাবে। আগ্ৰহও লাগিব আৰু এই ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব। মই তোমাৰ কথাৰ সৈতে সম্পূৰ্ণ সহমত প্ৰকাশ কৰো ইয়াৰ লগতে গৱেষণাৰ ক্ষেত্ৰত। শিক্ষাৰো অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। যদি শিক্ষা ব্যৱস্থা উন্নত নহয় তেন্তে ভাল গৱেষক। সৃষ্টি কৰাটো কঠিন হয় যদি ভালদৰে শিক্ষা দিয়া নহয় বিদ্যালয় বা বিশ্ববিদ্যালয়বোৰত। তেনেহলে ছাত্ৰ- ছাত্ৰীসকলে সেই নিজৰ গৱেষণাামূলক যিটো। উঠি আছে সেইটো কেনেকৈ বৃদ্ধি পাব সেয়ে বিদ্যালয়ৰ। বিশ্ববিদ্যালয়সমূহত বিজ্ঞান শিক্ষা আৰু গৱেষণাৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত। ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান মনস্ক চিন্তাধাৰা গঢ়ি। তোলাটো অতি প্ৰয়োজনীয় কাৰণ বিজ্ঞান মনস্ক যেতিয়া চিন্তাধাৰা গঢ়ি তুলিব। বা তেওঁলোকৰ যেতিয়া বৃদ্ধি পাব সেই বিজ্ঞা বিজ্ঞান। যুক্ত যি কথাবোৰ তেতিয়াহে তেওঁলোকে সেই গবেষণামূলক। কামবোৰ কৰিব পাৰিব আৰু নিজৰ দেশৰ কাৰণে কিবা এটা ভাল কৰিব পাৰিব। তুমি এই বিষয়ে কি কব বিচাৰিছা?
হয় আৰু বৰ্তমান সময়ত পৰিৱেশ সংৰক্ষণ ক্ষেত্ৰতো গৱে। আপোনাৰ প্ৰয়োজনীয়তা বহুত বৃদ্ধি পাইছে। জলবায়ু পৰিৱৰ্তন, বায়ু দূষন, পানী সংকট। আৰু বন ধ্বংসৰ দৰে সমস্যাৰ সমাধান বি। বিচাৰিবলৈ বিজ্ঞানীসকল বিভিন্ন গৱেষণা কৰি আছে যদি সময়মতে- এই সমস্যাবোৰৰ সমাধান নকৰা যায়। তেন্তে ভৱিষ্যতে মানৱ সমাজ গভীৰ সংকটৰ। সন্মুখীন হ'ব লগীয়া হ'ব পাৰে। সেয়ে গৱেষকসকলে এইটো কেনে প্ৰতিৰোধ কৰিব পৰা যায় ইয়াৰ বিষয়তো। তেওঁলোকে নিৰীক্ষণ পৰীক্ষণ কৰি আছে বুলি মই ভাবো আৰু তুমি কি ভাবা।
হয়, তুমি ঠিক কৈছা। গভীৰ এ মানৱ সমাজত গভীৰ সংকত সন্মুখীন হ'ব পাৰে যদি গৱেষণাৰ ক্ষেত্ৰত যদি আৰু বেছি ভাল উন্নতি কৰা নহয় আৰু সময়মতে সেইবোৰ যদি ভালদৰে উন্নত বা বাহিৰৰ দেশৰ পৰা যাতে গৱেষক আনি কেনে বৰ্তমান আমাৰ দেশৰ গৱেষক গৱেষক শিকি থকা ছাত্ৰ-ছাত্ৰী সকলক যদি বুজোৱা ন, ইয়াৰ লগতে গৱেষণাৰ কিছুমান নিতিবাচক দিশো আছে। যদি বিজ্ঞান আৰু গৱেষ অ গৱেষণাক উম ভুল উদ্দেশ্য ব্যৱহাৰ হয় তেন্তে ই ভয়ংকৰ ফলাফল আনিব পাৰে। যদি আমি ভালদৰে, এইটোক অ সঠিক বা জনত তাৰ সিকৰ-হিতৰ কাৰণে যদি ব্যৱহাৰ নকৰো বা নিজৰ কেৱল যদি ভালৰ কাৰণে, লাভৰ কাৰণে যদি ব্যৱহাৰ কৰোঁ তেনেহলে আমাৰ সমাজৰ যিটো উন্ন-উন্নতি আছে, সেইটো ৰখি যাব। উদাহৰণস্বৰূপে এ মই ক'ব বিচাৰো যে পা-পাৰিমাণিক অস্ত্ৰ আৰু ধ ধ্বাংসাত্মক প্ৰযুক্তিও গৱেষণা অ গৱেষণাৰ ফল। সেয়ে গৱেষণাৰ ব্যৱহাৰ সদায় মানৱ কল্যাণ আৰু শান্তিৰ বাবে হোৱা উচিত। মানৱৰ কল্যাণটোহে বৰ্তমান বেছি দৰকাৰ। মানৱৰ কল্যাণটোহে সকলোৰে নিয়ম। তুমি কি কবা এই বিষয়ে?
হয়, মই ভাবো যে চৰকাৰ আৰু সমাজ দুয়োটাই গৱেষণাৰ ক্ষেত্ৰত অধিক বিনিয়োগ কৰা উচিত। বহু দেশ গৱেষণা আৰু উ জৰিয়তে উন্নতিৰ শিখৰত উপনীত হৈছে। যদি বিজ্ঞানী আৰু গৱেষকসকলে উপযুক্ত সুবিধা আৰু উৎ ক্ষা লাভ কৰে, তেন্তে তেওঁলোকে নতুন নতুন আৱিষ্কাৰৰ জৰিয়তে দেশৰ উন্নয়নত অৱদান আগবঢ়াব পাৰিব আৰু প্ৰজন্মকো গৱেষণাৰ প্ৰতি আগ্ৰহী কৰি তোলাটো অতি প্ৰয়োজনীয়। বহু সাত্ৰ-সাত্ৰীয়ে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আগ্ৰহ দেখুৱায়। কিন্তু সঠিক দিশ নিৰ্দেশনাৰ আৰু সুযোগৰ অভাৱত আগবাঢ়িব নোৱাৰে। সেয়ে বিদ্যালয় আৰু সমাজেও তেওঁলোকক উৎসাহিত কৰিব লাগিব বুলি মই ভাবো। তুমি কি কবা?
অ' হয়। উম, তুমি অহ ঠিকে কৈছা। উম, নতুন প্ৰজন্মকো গৱেষণাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ অতি প্ৰয়োজন। বহুতো ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আহ আগ্ৰহ দেখুওৱায়, কিন্তু সঠিক এ দিশ, দিশ নাপায়, হয় কি নাই? শেষত মই ক'ব বিচাৰিছো যে, বৈজ্ঞানিক গৱেষণা হৈছে সমাজৰ উন্নয়নৰ এক শক্তিশালী মাধ্যম। ই নতুন জ্ঞান, নতুন প্ৰযুক্তি আৰু নতুন সম্ভাৱনা সৃষ্টি কৰে। মানুহৰ জীৱন অধিক সহজ সুৰক্ষিত আৰু উন্নত কৰি তুলিবলৈ গৱেষণাৰ কোনো বিকল্প নাই। অৱশেষত মই ক'ব বিচাৰিছো যে, বিজ্ঞানিক গৱেষণাই সম গ্ৰ মানৱ সমাজক আগুৱাই নিয়াৰ শক্তি দিয়ে। যদি আমি বিজ্ঞান মনস্ক চিন্তাধাৰা গঢ়ি তোলোঁ গৱেষণা উৎসাহিত কৰো তেন্তে ভৱিষ্যতে এখন অধিক উন্নত আধুনিক আৰু শান্তিপূৰ্ণ সমাজ গঢ়ি তুলিব পাৰিম। আজিৰ বাবে আমাৰ এই অ কথাখিনি এইখিনিয়ে থাকক, ধন্যবাদ।
ধন্যবাদ।